অ বন্ধু কি কৰি আছ হে?
কি কৰিবা এনে খোজ কঢ়ি আছো ৰবা অলপমান আমাৰ চোতালতে, এ গৰম ঘৰৰ ভিতৰত থাকিব নোৱাৰে। এ তাকে বোলো খুঁজেয়ে দিওঁ দুখোজ মান।
ভালে কৰিছা দিয়া। মানে খোচ চোজ কাঢ়িব লাগে অলপ, মানে আজিকালি মানুহেতো স্বাস্থ্যৰ ওপৰত মানে গুৰুত্ব নিদিয়ে দিয়াচোন। ত' তুমি যে এইখিনি ভাবিছা আৰু অলপ খোচ চোচ কাঢ়া, অলপ দৌৰ চোৰ কৰা আৰু। ভাল কথা দিয়া সটো মানে কৰিব লাগে আৰু।
অ বাকী তুমি কি কৰি আছা পিছে? তোমাৰ খবৰ পাতি সোধাই নাই বহুত দিন, ফোন টো নকৰাই।
এ কি কৰিম আৰু মই, এই ঘৰত বৈ থকাতে যাই দিয়া, এতিয়া জানাই তুমি গ্ৰীষ্ম মণ্ডল দি। দিছে আৰু কলেজবিলাকো বন্ধ। কি কৰিবা আৰু ঘৰতে থাকো দিয়া আৰু মানে বাহিৰত ওলাই যাবলৈ তোমাৰ টকা পইচা লাগে, টকা। পইচাও নাই তোমাৰ, যিটো তোমাৰ উপাৰ্জন কৰা ক্ষমতা আহি উপাৰ্জন কৰা ক্ষমতাটো ক'তনো এতিয়া পাম আৰু, সেইকাৰণে অলপ কাম চামো চাই আছো আৰু। ই এ মাৰ টো কেনেকে আৰু যিবিলাক আমি ধৰিলোৱা অলপ এ ছইঘণ্টা কাম কৰা কাৰণে যিটো পইচা সেই। আৰু সেইবিলাক কামেই বিচাৰি আছোঁ ৰ'বা সেইবিলাক ক'ত পালে সোমাই যাব লাগিব, ঘৰতনো কিমান। থাকিবা আৰু।
হয় দিয়া আৰু মানে তোমাৰ বৰ্তমান সময়ত কি হৈছে তোমাৰ এনে কাম কৰাৰ কাৰণে। কিবা নহয় কিবা দক্ষতা তুমি থাকিবই লাগিব তোমাৰ, মানে এনে পঢ়াৰ হিচাপত তুমি কটো। কাম নোপোৱাই ক'ব গ'লে, মানুহে নাভাবে আৰু বৰ্তমান সময়ত ল'ৰা ছোৱালীও নাভাবে। ভাবে যে পঢ়ি লোৱাগতে তাৰ পিছত কিবা কামত কৰিম, কিন্তু তুমি যদি নিজে একো মাথা নামা। মাৰা বা নিজে একো নাভাবা তেনেহলে মানে তোমাৰ যেতিয়া পৰীক্ষা তুমি ধৰা। এতিয়া ডিগ্ৰে পঢ়ি আছা, ডিগ্ৰী শেষ কৰিয়ে যে তুমি কিবা চাকৰি পাবা, তাৰ কিন্তু। একো আশংকা নাই ক'ব গলে।
উ হয় দিয়া। মানে যিটো হাৰত তোমাৰ মানুহৰ জনসংখ্যা হওক বা মানুহৰ যিটো প্ৰতিযোগিতা বাঢ়িছে সেই ক্ষেত্ৰত ক'বলৈ গ'লে তুমি ডিগ্ৰী কৰি আকৌ মানে, ঘৰতে বহি থাকিব লাগিব দিয়া আৰু। এনেকোৱা কথা আৰু বাকী তোমাৰ এইবিলাক যে পৰা তুমি দক্ষতা থকা প্ৰয়োজন। হয় দক্ষতা নাথাকিলে তোমাৰ নো ক'ত বাকী তোমাৰ অ কোৱাত, আজিকালি দেখিছে তুমি দক্ষতা নোহোৱাকে মানুহে কেনেকে ক'ত উপাৰ্জন কৰিছে ক'তো নাই এইবিলাকে চাকৰি পাইছে তো পাইছে দিয়াচোন মানে যিবিলাকে পোৱা নাই সেইবিলাকে কি কৰিছে, এ যিবিলাকে দক্ষতা নাই সেইবিলাকে তোমাৰ ঘৰত এনে আঁ ধৰি লোৱা এতিয়া মোৰে কথা কলোঁ আৰু মোৰ ইমান তাপ যিবিলাক দক্ষতা বা বেলেগৰ আছিল, মোৰ ইমান দক্ষতা নাই মানে, ধৰি লোৱা সাংস্কৃতিকতে হওক বা সংগীতত হওক বা তোমাৰ যিবিলাক কলা আছে কলা শিক্ষাতে হওক বা ধৰি লোৱা এই আৰু কিছু মান থাকে নহয় আৰু কিছুমানে মানে লাজ ভয় নোহোৱাকে মানে ভিডিঅ' বনোৱা হওক বা তোমাৰ কিবা কিবি হওক সেইবিলাক মোৰ একো নাই তাকেই মোৰ বহুত ভয় লাগি দিয়ে মোৰ বা বহুত চিন্তা হয় আৰু মোৰ একো দ ক্ষতাই নাই মই কেনেকৈ তোমাৰ এই পৃথিৱীখন বৰ্তমানৰ যিটো পৃথিৱী আছে বৰ্তমানৰ যিটো পৃথিৱী বা বৰ্তমান যিটো প্ৰতিযোগিতামলক পৃথিৱী সেই পৃথিৱীখনত মই কেনেকৈ চলে মই তাকে ভাবি থাকো কেতিয়াবা কেতিয়াবা মানে ভয়ে লাগে কেতিয়াবা আৰু মানে মই যে কিবা কৰিব পাৰিম নে নোৱাৰিম। এই মানে ভাবিলে কেতিয়াবা ভয় লাগি যায় দিয়া কাৰণ চাহ চোৱাই তুমি আজিকালি কিমান কি ওলাইছে এই ধৰি লোৱা। তোমাৰ এ আইৰ পৰা তোমাৰ আদি কৰি যিবিলাক যিবিলাক অনলাইন যিবিলাক অ বহুত পে'মেণ্ট ডিজিটেল পে'মেণ্টেই হওক তোমাৰ অনলাইন শিক্ষাই হওক বা তোমাৰ অনলাইনত যিবিলাক বেচা কিনা কৰা। বা তোমাৰ যিটো মাৰ্কেটিং কৰে সেই মাৰ্কেটিং হওক বা তোমাৰ এই কনটেণ্ট যে বনাই মানুহ বিলাকে ভিডিও ইউটিউবত ইনষ্টাগ্ৰামত সেইবিলাকা বনাইও মানুহে ডাঙৰ ডাঙৰ মানুহক ঘতৰিছে টকা পইচ মানে তোমাৰ কিমান নাপাইছে কম দেখা পাইছে তুমি চাগে ত' সেইবিলাক ভাবিলে আৰু কেতিয়াবা ভয়ে লাগে বাকী। কি তুমি কি ভাবা এ তোমাৰ কিবা দক্ষতা সক্ষ্তা আছে নেকি আছে নেকি নে তুমিও কিবা দক্ষ তা শিকি আছা।
মোৰ শিকা মানে তোমাৰ দক্ষতা হিচাপত মই ভাবি আছো আৰু এইটো যিহেতু আমাৰ গ্ৰীষ্ম বন্ধ চলি আছে ত' এই মাহত কিছুমান দক্ষতা শিকিব লাগিব কাৰণ আজিকালি তুমি কোৱাৰ দৰে মে দক্ষতা নহলে কাম নাপায় আৰু মোৰ নিজৰে তোমাৰ লগৰ সেনেকোৱা বহুত বন্ধু আৰু বান্ধৱী আছে তো সিহঁতৰ মানে দক্ষতা আমাৰ একে বয়সৰ সিহঁতৰ দক্ষতা থকা কা ৰণে মানে এতিয়া মানে আমাৰ বয়সতে সিহঁতে ভাল এটা পইচা পাই আছে আৰু এতিয়া মোৰ লগৰ বন্ধু এজনে আছে সি মানে কি কৰে তুমি যে ক'লা অনলাইন বেচা কিনা ত' সি বাহিৰৰ পৰা তোমাৰ কম্পিউটাৰ যে আছে কম্পিউটাৰ বোৰ কম্পিউটাৰৰ পাৰ্টছ বোৰ আনে। আনি কিনে ইয়াতে সি মানে যিবিলাক সেয়াৰ তোমাৰ কাষ্টমাৰ আছে সিহঁতক বেচে মানে বেচিকনে তোমাৰ মাহত তোমাৰ কমেও সি তোমাৰ তোমাৰ আৰামত কব গলে দচ বাৰ লাখ টকা ইনকাম কৰে আৰু আৰু সেইকাৰণে সি এতিয়া আৰামত আৰু বাইক চাইক লৈছে নিজৰে নিজৰ পইচা দি দেউতাক কো এখন স্কুটি কিনি দিছে তাৰপিছত ঘৰো বনাইছে সেনেকোৱা আৰু ধৰণৰ মানে এতিয়া মই বান্ধৱী আ জনেৰো কথা কলো কালি মই মানে তাইৰ লগত কথা পাতি লো তাই মানে তোমাৰ এ মাছকমিনিকেচন বুলি যে কয় সেইটো মানে পঢ়ি আছে আৰু বৰ্তমান ত তাই আমি যেনেকে এতিয়া কথা পাতি আছো তাই তুমি কথা পতা যিটো সুৰ বা যিটো কথা পতাৰ ধং সেইটো শুনিলে মানে তুমি একদম নিজে আকৰ্ষিত হৈ যাবা আৰু এনেকোৱা ধৰণে কথা কয় ত সেইটো এটা দক্ষতাই দিয়াচোন। কাৰণ কথা ক'ব জানিব লাগিব আজিৰ যুগত যদি কিবা কামত তুমি চলিব লাগে। তাই এই বয়সতে আমাৰ সমান বয়সতে তোমাৰ কমেও বোলে দুই পৰা তিনি হাজাৰ ল'ৰা ছোৱালীৰ আগত মানে ভাষন দিছে বহুবাৰ ত' আমাৰ ভাবা আমাক যদি সেনেকে কোনোবাই মঞ্চত উঠাই দিয়ে আমি চাগে ভয়তে আমাৰ মুখেৰে মাতে নোলাব সেইকাৰণে তোমাৰ দক্ষতা থাকিলেও নহ'ব দিয়া চোন দক্ষতাটো তুমি কি ধৰণে তুমি লবা কৰিছা বা তোমাৰ কেনেকুৱা কামত খটাই আছা বা তুমি কি কৰিব বিচাৰিছা সেই দক্ষত সেইটোও অলপমান গুৰুত্বপূৰ্ণ। ত' বাকী তুমি যে ক'লা দক্ষতাৰ বিষয়ে তুমি কি ভবা? আমাৰ যিটো দক্ষতা সেই দক্ষতাসমূহ তোমাৰ আমি যেনেকে এতিয়া আহ বিজ্ঞান হওঁক সমাজ বিজ্ঞান হওঁক সেই যিবিলাক আমি বিষয়বোৰ পঢ়ো ত' সেনেকে দক্ষতা। আমাৰ পাঠ্যপুথিত অন্তৰ্গত কৰাব পাৰেনে?
নিশ্চয় কিয় নোৱাৰেনো চৰকাৰে এইটো কথা ভাবিব লাগে আৰু মানে চৰকাৰৰ লগতে যিটো আমাৰ শিক্ষা ব্যৱস্থা স্থ মানে য'ত তোমাৰ যোনে আৰু এই যিটো শিক্ষা যিটো বিভাগ আছে শিক্ষা বিভাগটো চলা আছে তেওঁলোক নিশ্চয় ভাবিব লাগে। কাৰণ চোৱা দক্ষতা থাকিলে মানুহ এজনে তোমাৰ মানে জীৱন নিৰ্বাহ কৰিবলৈতো ভাবিবই নালাগে তোমাৰ, এই ধৰি লোৱা আজিকালি এই তোমাৰ ধৰি লোৱা তুমি অলপ মানে এই যিবিলাক আমাৰ লাইনৰ যিবিলাক কাম আছে আৰু যাক আমি ইলেক্ট্ৰিচিয়ান বুলি কওঁ আৰু। ত তুমি সেইবিলাক জান বা তুমি সেইবিলাক শিকিলা তেতিয়া তোমাৰ কি হব ধৰি লোৱা তুমি চৰি পোৱা নাই কব। ধৰি লোৱা তুমি একো কৰিব পৰা নাই আৰু তেতিয়া তুমি সেই যিটো দক্ষতা আছে তোমাৰ এই দক্ষতাটো তুমি তোমাক খাই থাকিব নোৱাৰিবা অলপ চলপ কে হ'লেও এ' তুমি কলাই অলপ আগত মানে যিজন তোমাৰ এ দ লগৰ আছে আৰু সেই লগৰজনে তোমাৰ অহ ধৰি লোৱা সেই ব্যৱসায় যি কৰে অহ, কম্পিউটাৰৰ যিবিলাক পাৰ্টছ হয় সেইবিলাক বেচা- কিনা কৰে সেইবিলাক যিটো তেওঁলোকৰ যিটো মাথাত যিটো মানে আহিছে আৰু যিটো তোমাৰ মগজুত যিটো তোমাৰ ক'বলৈ গ'লে এটা বুদ্ধি আৰু আহিছে সেই বুদ্ধিটো কৰ পৰা আহিছে কাৰণ তেওঁলোকে সেই বুদ্ধিটো খটাইছে বা তেওঁলোকে দুক্ষতা এটা ভাবিছে নিজে ওলাই লৈছে। তে তাৰ - তাৰ দক্ষতাটো সি চাকৰি কৰিব নোৱাৰে বা সি এইবিলাক বেলেগৰ তলত আৰু কাম কৰিব নোৱাৰে ত' সি নিজে কিবা এটা কৰিব। সেনেকেহে সিটো নিজৰ দক্ষতা পালে এ 'তুমি ক'লা যে তোমাৰ যিটো লগৰ লগৰ জনী আছে লগৰ জনী মাছকমিউনিকেচন শিকিছে কি হৈ গৈছা কাৰণ তাই চাগে ডিজিটেল যিটো আজিকালি জানাই তোমাৰ আজিকালি অহ মানুহে কিমান অ', কথাবিলাকত মানে সেই কৰে আৰু মানুহে কথা ক'ব জানে। বুলি কয় যি ত' সেইবিলাক ব্যৱসায় কৰিব পাৰে ত' সেইবিলাকৰ কাৰণেও মানুহ কথা কব জানিব লাগিব বা মানুহ আমি যিটো কও মনাব লাগিব সেই মনাব যিটো কয় সেই মনাব জানিব লাগিব ত' সেই -সেইবিলাক দক্ষতো কামত দিয়ে পিছত বা তোমাৰ ধৰি লোৱা তাই শিক্ষক হ'ব খুজিছে সেইটো শিক্ষক হবলৈ তোমাৰ যিটো আমাৰ কথৰ -কথোপকথন সেই কথোপকথনটো ভাল হ'ব লাগিব ত' সেনেকুৱা বিষয়ত ল'ব লাগে আৰু আৰু তুমি ক'লা যে এই যিটো আমাৰ পাঠদানত শিক্ষা ব্যৱস্থাৰ অন্ত সেইটোতো হ'বই লাগে কাৰণ চোৱা যদি এটা সৰুৰে পৰা এজন ছাত্ৰ হয় বা ছাত্ৰী নিজৰ এটা কিবা এটা এটা -এটা বেল এটা দক্ষতা আৰু মানে এটা এনেকুৱা দক্ষতা যিটো তোমাৰ ভৱিষ্যত কামত আহে সেনেকুৱা দক্ষতা আজি শিকি থাকে। সৰুৰে পৰা তাৰ যিটো ভৱিষ্যতৰ যিটো অ' চিন্তা বা তাৰ যিটো ভৱিষ্যত একো কৰিব নোৱাৰিব চিন্তা যিটো আমাৰ লাগে এতিয়া আৰু বা তোমাৰ বা মোৰ লাগে যে আমি পঢ়িব নোৱাৰিলোঁ বা আমি চা চাকৰি নাপেলাই আমি কি কৰি খাম সেনেুকু ৱা চিন্তা তাৰ নাহে সি তেতিয়া সি তেতিয়া চাকৰিৰ যিটো ওপৰত আমি নিৰ্ভৰশীল হৈ থাকোঁ সেই চাকৰিৰ ওপৰত নিৰ্ভৰশীল সি নহয় তেতিয়া সি তেতিয়া তোমাৰ ভাবিব যে কিনো আৰু চাকৰি নাপালে নাই আৰু মই নিজে হাতে- কামে কৰি খাম আহ তোমাৰ নিজে মই ধৰি লোৱা যিবিলাক মোৰ কৰ্ম আছে কৰ্মক্ষেত্ৰত মই নিজে কাম কৰিম আগবাঢ়ি যাম। আহ, সেনেকুৱা আৰু সেইবিলাক সেইকাৰণে মই দক্ষতাটো গুৰুত্বপূৰ্ণ আৰু মানে মানুহে নিজে যিটো অহ, কাম কৰি কিনে নিজৰ দক্ষতা দি এই ক'বলৈ গ'লে তোমাৰ এতিয়া কি আৰু হস্তশিল্প যিটো আছে আমাৰ অসমৰ হস্তশিল্প এই হস্তশিল্প বিলাকে মানে কি আৰু চাকৰিৰ ওপৰতো মানে গুৰুত্ব দিয়া নাই ন' তেওঁলোকে নিজে কাম কৰিছে নিজে ব্যৱসায় কৰিছে নিজে হাতেৰে নিজে বস্তু বনাইছে সেইবিলাক বজাৰত বিকিছে তাৰ পৰা যি লাভ হৈছে তেওঁলোকে মানে উপাৰ্জন নিজে লৈছে তেনেকুৱা আৰু যদি কোনোবাই ব্যৱসায় ডাঙৰ কৰিব পাৰিছে তেওঁলোকে ডাঙৰ কৰিছে কোনোবাই নোৱাৰিছে তেওঁলোকে সেনেকে চলি আছে আৰু অহ ধৰি লোৱা তাঁতশালৰ যিটো আমাৰ মুগা হওক পাটৰ কাপোৰ হওক সেইবিলাক তোমাৰ যিটো হাতে বোৱা পাটৰ মুগাৰ হওক মুগা য যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো হাতে কামে বহুত কৰে হাত- হাতেদি কৰা মানুহো বহুত আছে ত' সেইবিলাক কাম কৰি বহুত মানুহে জীৱিকা নিৰ্বাহ কৰিছে ত' সেনেকুৱা কথা আৰু মানে মানুহে বিচাৰিলে আৰু দক্ষতাটো
ল'ব পাৰে আৰু ক'বলৈ গ'লে বাকী কিবা কোৱা নহ'লে তুমি আৰু? অ কিবা ক'ব বিচাৰা আজি
মই বিশেষ একো নকওঁ দিয়া খালি মানে তোমাৰ এনেকুৱা হ'ব নালাগে যে দক্ষতাটো মানে পইচা বা যিটো ইনকাম কৰা তাৰ এটা উপাই হব নালাগে প্ৰথমতে দক্ষতাতো আমি ভালকে শিকা উচিত তাৰ পিছত তুমি পইচাৰ ক্ষেত্ৰত যদি কিবা কাম কৰিব খুজিছা তাতে তোমাৰ দক্ষতাটো অৱলম্বন কৰিব লাগে আৰু এনেকুৱা নহয় যে আহ দক্ষতাটো অব মানে তুমি শিকিাছা শিকাৰ লগে -লগে তোমাক পইচা লাগে বা পইচা পাব লাগে সেনেকুৱা নহয় কাৰণ সকলো বস্তু কাৰণে কিছুমান সময় লাগে তোমাৰ অলপ বস্তু বোৰ শিকিব লাগিব তুমি প্ৰথমতে আৰম্ভণিতে কেনেকে কৰিব লাগে বা ক'ত কি অৱলম্বন কৰিব লাগে সেইটোও জানিব লাগিব ত' এনেকুৱাই আৰু দক্ষ ক্ষতা কেৱল শিকিলে নহ'ব তাক তুমি সঠিক সময়ত বা সঠিক ঠাইত ব্যৱহাৰ কৰিলেহে তোমাক কামত দিব ত' বাকী এই বিষয়ে তোমাৰ বিশেষ একো নক দিয়া আৰু নহ'লে আজি আজিলে। কাৰণ দীঘলীয়া হলে কথাবোৰ বাকী পিছত কেতিয়াবা কথা পাতিম দিয়া এই বিষয়ে।
অ হ'ব দিয়া আজিলৈ থৈছো তে নহ'লে দিয়া।